হেল্ল' অ শুনিছে ভালে আপুনি
এ আছো দিয়া গৰম কেনেকুৱা?
এ বহুত গৰম আজি একেবাৰে মানে বেছিয়ে গৰম দিছে ওলাব কৰিব পৰা নাই।
হয়।
একেবাৰে মানে পুৰি নিছে আৰু এ ফেনেত তলতে শুই আছো।
বহুত তাপ এ ফেন তলত ময়ো কৰি আছো বাহিৰত ওলাব নোৱাৰা।
অ' তাকেই
বহুত গৰম আজি এনেকুৱা ৰ'দ দিছে মানেন ৰ'দটো কমা নাই।
অ' ভাত খালে বোলো।
ভাত খুৱাই নাই। বনাই থৈছো ভাত খাবলৈ এলাহ লাগি আছে।
অ' অ'
পোকে পোকে লগা নাই। আজি মই কচু যে
অ উম
চেনি কৈছো মিছলা মাছ দি বনাইছো। দাল দাইল বনাইছো আহ। দাইল বনাইছো তাৰপিছতে ভাত কেৰেলা ভাজিছো
অ মই আকৌ হেৰি শুকান মাছ নাখাও। বেয়া পাওঁ
অ তুমি শুকান মাছ ৰ পোৱা নেকি?
হয় নাখাওঁ নাখাও ছোৱালী জনি ওচৰত আছে নেকি?
অ ছোৱালীজনীয়ে কালি খুব পানী লাগিলে গৰমত কমলাত পানী লাৰি লাৰি জ্বৰ হৈ গলগৈ এতিয়া
গৰম সোমালে চাগে বহুত গৰম যায় আকৌ পানী থাকিল উম মানুহ হৈ হৈছে বেমাৰ বহুত
পানী বুলি ক'লে বহুত ভাল পায়। ৰাতিও এবাৰ পানী ও লাৰিব যায়। পানী লাগি ভালে পায় আ
অ ডাঙৰ ছোৱালী জনি
জনি আজি ফুৰিবলৈ গৈছে।
অ বন্ধ নহয় সেইটো কাৰণে গৈছে চাগে ন।
এ বহুত উৎপটীয়া আৰু ফুৰিবলৈ যাবলৈ পগলা হৈ আছে।
উ উম এতিয়া গৰম বন্ধ কি কৰিব ঘৰত আৰু আৰু গৰম বন্ধত ফুৰিব যাব কাৰণেও বেয়া
গৰম বন্ধত ফুৰিব যাব কাৰণে বেয়া বেলেগৰ ঘৰত অশান্তি লাগে। মই এটোক কথা নাযাওঁ আৰু
গৰমত খাব।
মানে হে নিজৰ ঘৰত মানে কম। এফৰ্টেবল কাপোৰ পিন্ধি থাকিব পৰা যায় যে বেলেগতো সেইটো পাৰ নাযায় আৰু বেলেগৰ ঘৰত গলে মানে গৰমটো অলপ বেছিয়ে লাগে সেইটো উম।
আৰু সকলো ঘৰ কাৰেন্টটো আহা যোৱা কৰি থাকে। সেইটো কাৰণে দিগদাৰ হয়।
উম উম।
তুমি ভাত খালানে নাই?
নাই মই খোৱাই নাই ভাত। খাম বুলি ভাবিছো আৰু আমি এতিয়া আপোনালোকে কথা পাতি বিছাৰো
মই আকৌ কেঁচা কঠাল খালো আজি
অঁ অঁ অঁ মই খাইছিলো আজি পকা কঠাল গৰম লাগে বোলে বহুত ম মই জানো এতিয়া মই এইটো পোৱা নাই বাৰু মানে কয় বহুত গৰম লাগে যে কথা ভালে
অঁ কেঁচা কঠাল
অঁ অঁ ভালে হৈছে খাব লাগে।
অঁ এ কঠাল খাব লাগে। কাৰণ আমাৰ অকল মিছে মা নাযায় যে
আঁহ অঁ অঁ সৰুজনীয়ে ভাত চাত খাই ন।
এবাৰ দুবাৰ খাই এতিয়া খাবলৈ নিবিচাৰে।
কিমান দিন হ'ল দাদা কিমান বছৰ
তাই দেৰ বছৰ চলি আছে
ভালে ন'হলে বা।
অহ, মানুহজনে আম আনিছিলে আনাৰচ আনিছিলে, আনাৰচটো খাবলৈ ভাল নহয়।
এ এতিয়া মানে বস্তুবিলাক ভালকে হেৰি হোৱা নাই যে পুৰঠ হোৱা নাই যে সেইটো কাৰণে।
আনাৰচটো কোনবা দিনা আনিলে ভাল লাগে আজি আনিছে।
অহ, উম- উম সদায় ভাল নালাগে। এ কাৰণ
তাই দাদু- দাদুকে মাতি থাকে।
অহ
অহ, নাই -নাই। বাহিৰত ওলাই গৈছে বতাহ খাবলে।
অ', ভালেই ঘৰত কিমাননো ঠাই সোমাই -সোমাই থাকিব আৰু ঘৰটো মানে এইখিনি সময়ত গৰম উঠি যায় দুটা আঢ়ৈ তা বজাত এনে ধৰি লোৱা বাৰটামান বজাত ঠিকে থাকে। কে কিন্তু মানে দুপৰীয়া ৰ'দটো পৰাৰ পিছত মানে একদম বহুত হেৰি হৈ যায়গৈ।
উম, এনেও কাম নিদিয়ে
অ', -অ ', এই ফেনে কাম নিদিয়ে ফেনৰ বতাহটো গৰম- গৰম।
সেইখিনি সময়ত ফেন নচলে যে ভালকে
অহ
ইনভাৰ্টত চলে ফেন নহ'লেও ইনভাৰ্টত চলিলেও মানে
উম -উম, হয়- হয় অহ। ফেনৰ বতাহটো গৰমে লাগে আৰু ভাবটো।
উম, গৰম বহুত গৰম ৰাতিপুৱা বৰষুণ পৰিছিলে
আওঁ মই আকৌ উঠা দেৰি হলে যে গম নাপাওঁ বৰষুণ পৰিছে নেকি। এই বৰষুণ মানে এইকেইদিন কি হৈছে হেৰি কি কৈ মানে এইক অলপ দূৰত ৰাখি
পোন্ধৰ মিনিট মান খিচ - খিচালে।
অ মানে এই কেইদিন দিন কি হৈছে ইফালে এনেকে বৰষুণ পৰিব ইফালে নপৰে তেনেকুৱা মানে জেগাত পৰিব এ জেগাত নপৰে তেনেকুৱা হৈ আছে আৰু পিটিককে পৰে পিতিককে নাইকিয়া হৈ যায়। অ', তেনেকুৱা হৈ আছে আৰু মানে শুনা বহুত কোনোবাটো জেগাত একে ধাৰাসাৰ পৰি যায় কোনোবাতোত আকৌ কিনকিনাইহে থাকিব।
অহ - অহ বৰষুণ মানে
সেইদিনা পৰিছিলে ন' বহুত টানকে একেবাৰে?
অহ, সেইদিনা বহুত টামকে আহিছে ধাৰাসাৰ বৰষুণ।
বতৰটো ভালো লাগে কিন্তু মানে এতিয়া গৰমটো দিয়ে যে বহুত জুলাই মাহৰ গৰমৰ
উম এইটোৱে কথা। তোমাৰ বাকী খা -খবৰ ভাল?
অহ, ভাল।
মা গা ধুই আছে গা ধুই আহিলে ভাত খাম আৰু খাবলে মন যোৱা নাই কঁঠাল খালোঁ ভোক লাগা নাই। তাতে সৰু ছোৱালীজনী অলপ গাটো বেয়া আমনি কৰি আছে।
অহ - অহ এই গৰমৰ দিন বিলাক গৰম সোমাই যায় মানে সৰু ল'ৰা-ছোৱালী যে। উম বহুত মানুহে হৈছে বেমাৰ জ্বৰ
পতককে ভাল পটককে বেয়া
কিয় কৰিব আৰু সবাই
এয়াই যাব লগা হ'ল উম যাব লগা আছে এতিয়া মানে গৰমতটো চাইহে যাব মান
অহ ওলাই যাবৰ কাৰণে বহুত টান লাগে মোৰো সেই কম্পিউটাৰ ক্লাছ আছে মানে এতিয়া মৰিয়ালে মানে যাবৰ কাৰণে অশান্তি লাগে ইমান ৰ'দ
এনে কলেজত হলে আৰু কলেজত সোমাই থাকিলে ইমান এটা হেৰি নালাগে গছ গছনি থাকাইটো ঠাণ্ডাই লাগি থাকে কিন্তু মানে এতিয়া কম্পিউটাৰ ক্লাছত ডাইৰেক্ট মানে গ'লে এইটো গৰম লাগে কলেজ ত ভাল উম তাকে চাই পাচঁ দিন মান নায়াওঁ বুলি ভাবিছো ঘৰতে থাকো অলপমান যেতিয়া ঠাণ্ডা হ'ব তেতিয়া যাম আৰু উম তাকেই ঘৰ থাকিলে বৰিং লাগে যে
উম গৰমত অহা যোৱা কৰোঁতে কৰোঁতে তোমাৰ দেহাটো বেয়া হৈ যাব তাতে গৰমতটো বেছি যায় সেইটো কাৰণে কলেজ বহিলে কম্পিউটাৰ ক্লাছটো মিলাই ল'বা
অ এই আকৌ মানে কলেজৰ পৰা কম্পিউটাৰ ক্লাছ কৰা এইটোও টান লাগি যায় কলেজ বহুত মানে ক্লাছ উম উম
ৰাতিপুৱা এক্সাৰচাইজ কৰা নে নকৰা
এ নাই
য়গা কৰিব নোৱাৰা য়গা কৰিব আছে স্বাস্থ্যটো ভালে থাকিব স্বাস্থ্য স্বাস্থ্যটো ভালে থাকিব তুমি এনে পুলিচত ট্ৰেইনিং কৰিব পাৰা ইটাৰভিউ হৈ আছে হ'ব নেকি জুলাইত উ মোবাইলত পাইছিলো সিদিনা জুলাইত হ'ব বোলে পুলিচৰ
অ অ এইটো হৈয়ে গলচোন পুলিচৰ
ছোৱালীও লব
হয়য়ে গল
অ চেষ্টা কৰি থাকা
নাই মই এইটো ভাবত নাযাও
কষ্ট কৰিলেহে ফল পাবা
হতে যাম আৰু এইবিলাকত নাযাওঁ
বেলেগ কিবা লাইন ল'বা নহলে
উম উম মেডিকেল লাইন
অ
হল আৰু উম উম ধুনীয়া ধুনীয়া
অ দে শুইহে আছা তুমি
অ শুই আছো এনেকে যাওঁ উঠি ভাত কেইটা খাওঁগৈ
অ গৰমত গা ধুই দিলে এতিয়া খুব ভাল লাগিব
অ তাকে গাটো ধুই দিও গৈ যিতু একেবাৰে ৰ'দটো এতিয়া আ চাৰে তিনিটা হল তেওঁ একেবাৰে বাৰটা বজা ৰ'দ দিয়াদি দিয়ে আছে আৰু একে ওলাই সেইৰিটা বজাতে পাঁচটা বজাতে একেবাৰে বেলিটো ওলাই
পাঁচটা বজাতে দহটা বজাৰ নিচিনা লাগে আম
দিয়া নহ'লে
ঠিক আছে দিয়া নহলে